হেল্ল'
হেল্ল' শোনা পাইছে শুনা পাইছে বাহ আজি আমাৰ লাকখন ভাল নেকি নেটৰ্কটো নেটৱৰ্ক টো ভাল আমাৰ তাতে নাম ঘত ভাগৱত হৈ আছে যে
অঁ ভাগৱত হৈ আছে ন
উম
অঁ আজিৰে পৰা আৰম্ভ হৈছে।
উম কালিৰ পৰাই হৈছে মানে আজি ভাওনা আছে।
অঁ সেইটো কাৰণে তোমালোকৰ ওচৰতে নে নামঘৰ?
আহ একদম ওচৰতে।
অ সেইটোৱে আমাৰো আছে আঠ ন আৰু দহত তোমাৰ হেৰি প্ৰথম দিনাখন আছে তোমাৰ নাম গোৱা তাৰপাছত তোমাৰ ভাওনা দুদিন।
উম
তেনেকে আছে বাকী কি কৰি আছা?
এয়া অলদি আজি ল'ৰা মানে ভাগৰ লাগিছে টিউচনৰ পৰা আহি টোপনি গ'ল মানে টিউশনতে ত আঠটা বাজি গ'ল আজি আৰু ল'ৰা ছোৱালীতে মই ওলো আজি হেৰি নকৰো। গা পা ধুলো তাৰ মায়ে ৰুটি খাব দিলে ৰুটি খালে তাৰ পিছত মই আজি গা পা ধুই আহি পেলাই বাচ অলপ ধুব আছিলে সেয়া ধুলো বাচন মানে সেই দুপৰীয়া ৰাতিপুৱা বাচন খিনি থৈ যোৱা হৈ যায়। সেইখিনি ধু সেইখিনি ধুই পেলাই আপোনাৰ মই বোলো অলপ ৰেষ্ট হৈ আছিলো মই অলপ ফোন এটা কৰো খা খবৰ সোধো
সেইটোৱে সেইটোৱে মইও মানে এনেই ভাত বাৰু এইমাত্ৰ দালিখিনি তেল মৰা নাই ময়ো গা ভাত গা চা ধুই আহিলোঁ ভাজি আৰু দালিটো হ'ল ভাতটো হ'ল তাৰপিছত তোমাৰ দালি তেল মৰা নাই মই বোলো দালিটো তেল মাৰো আৰু তেনেকাাতে মোবাইলটো চাই থাকোঁতে তুমি ফোন কৰিলা যে ভালেই হ'ল। মইবুলো এতিয়া তেলটো মাৰি দিম আৰু ফোনটো আগতে কৰি লওঁ সে বেগ বেলেগ এনেই নাই নিৰামিষ ভাতে বনাইছো বাৰু কাৰণ তোমাৰ এই কিমান আৰু এতিয়া গৰমত যে মাছ মাংস বেছি খোৱাও ভাল নহ মছলাজাতীয় বস্তু
উ মইটো নাখাওৱে কালি মোক কোৱা নাছিলো হাজবেণ্ডে মই ভাত বনাই থৈছো বাটাৰ চিকেন লৈ আহিছে আৰু চিকেনত পিছকেইটা ইমানেই ডাঙৰ নহয় আপোনাক কি ক'ম মানে মানে আঠ পিছ মান দিছে একদম অ মোক কি ঘিণ লাগে চিকেন টো নাখাৱে মই স লৰাই খালে অকমান তাৰপিছ বাপেকে অলপ খালে ৰাতিপুৱা সেই পাপা পাপাহতো শুইে গ'ল ৰাতি আহা হাজবেণ্ডো দেৰি হৈ যায় তাৰ পাছত ৰাতি পাপাক অলপ দিয়া হৈছে একদম এইডাল এডাল পিচ মোৰ কিন্তু ঘীণ লাগে সেনেকুৱা পিছ খাবলৈ।
সেইটোৱে ইমান ডাঙৰ হলে খাবলৈ মন নাযায় তোমাৰ মানে হয় হয় মানে ঘৰত বনোৱাৰ নিচিনা নহয় যে তাত আৰু তোমাৰোকে ডাঙৰ ডাঙৰকে পিছ কৰি বনাই দিয়ে তেনেকে ভাল নালাগে কিবা
উম মই বেয়া পাওঁ আকৌ কিছুমানে ভাল পায়।
মই ইমান ভাল নাপাওঁ।
কিন্তু কে চ ফ্ৰাই চিকেন দিয়ে সেইটো ভাল লাগে নাই নাই এতিয়ালৈকে বনোৱা নাই সে হাজবেণ কিবা লৈ আহিম বুলি কৈছে এ সময়ৰ অভাৱ অ ইয়াৰ সময়ৰ অভাৱ গুৱাহাটী পৰা ৰেষ্টেই পালো এতিয়া চাবলৈ গলে। এ গা পা ধুই আজৰি হৈছো হে কওকচোন আপুনি নিজে চিন্তা কৰক এবাৰ
সেইটো গা ধুই আহি তোমাৰ আকৌ তুমি ভাত খাই আকৌ ধোৱা পোখলা আছেই নহয় অকল তোমাৰ এইকণ সময়হে তাৰপাছত তোমাৰ আ প এই কেইটা দিন তোমাৰ ইমানেই সেইটোৱে আৰু ইমানেই গৰম আমাৰ আহিলাই মই সন্ধিয়াতে গা ধুবলৈ যাবলৈ ওলালো তাৰপাছত তোমাৰ আলহী আহিলে আলহী আহা পাছত যাব নোৱাৰিলো আকৌ চাহ, দিলো চাহ নাখাওঁ বুলি কৈছিলো তাৰপিছত আকৌ বোলো ঠাণ্ডাও নাখা খাই পেলাই ম ফ্ৰ্ৰীজৰ পানী খালে আৰু পানী খাই পেলাই তাৰপিছত আকৌ অলপ সময় বহিলে যে আকৌ বেয়াও লাগে চাহ অকণ নিদিলেও বেয়া লাগে তাৰপিত ম বো চাহক খাই যাবৰখক। আকৌ চাহ চাহ বনালো চাহ, দিলো। চাহ খালে তাৰ পা তোমাৰ যেনিবা গল আলহী যাওঁতে দেৰি হ'ল আলহী যোৱাৰ পাছত আকৌ মই লৰালৰিকে বাচন বটন ধুই তোমাৰ গা ধুই আহিছো। আৰু কি গৰমত তোমাৰ গা টো নোধোৱাকৈ নোৱাৰি বা
নোৱাৰি নোৱাৰি নোৱাৰি। আৰ কালিয়ে আজিয়ে মই কৈছো নহয় দুপৰীয়া ভাতকেইটা খাই নো- এনেকুৱা অশান্তি পাইছো আৰু চাহ খাবলৈতো মনেই নাযায়-
খাবলৈতো মন নাযায় তোমাৰ মানে কি আকৌ নাখালেও নহয় যে।
উম লাগে আকৌ দিনটোত মানে নহলে অফিচত বহি বহি টোপনিয়াই থাকি লাগিব
সেইটো সেইটোৱেই নাখালেও নহয় তোমাৰ খাওঁ মানে।
আমাৰ মানে কি হয় জানে চাহ একাপ খাই দিলে ভাগৰুৱাটো অনুভৱটো নহয়।
সেইটোৱেই তোমাৰ- যিমানে নোখোৱা কেলে তোমাৰ চাহ কন খাবই লাগিব মানে। চাহকন খালেহে তোমাৰ কিবা এটা ভাল লাগে মানে যদি। তোমাৰ চাহ তাহ একো নাখালো কিবা মানে ভাল নালাগে। সেই তেনেকুৱা হয়। আমাৰ আমাৰ বাৰু চাহ কন খোৱা হয়েই বাৰু নোখোৱাকৈ নাথাকে আমাৰ মানুহটো আহে- আহিলে বোলে চাহকন লাগিবই-
উম আমাৰ আকৌ ইমান চাহ খোৱা নহয়। বাৰু- ৰাতিপুৱা খোৱা হয় এনে ঘৰত থাকিলে কিন্তু মোক বাহিৰত থাকিলে লাগিব- বাহিৰত পাৰিলে মই মানে খাব নোপোৱাৰ নিচিনা খুজিহে খাম পাৰিলে- এনেকুৱা মানুহ এনেই চখ মানে।
সেইটোৱে চাহকন নাখালে ভাল নালাগে খাবই লাগে। সেইটোৱে সেইটোৱে-
অফিচত অফিচত বহি থাকিলেও মানে চাহ কণ নাখালে তোমাৰ ধৰাচোন এনেই আমনি মানে- কি হেৰি কৰিবা কথা বতৰা পাতি চাহকণ খাই দিলে ভাল লাগে আৰু-
উম সেইটোৱে এতিয়া ৰাতিপুৱা ঘৰত চাহ খাওঁ চাহ- খাই পেলাই আপোনাৰ ভাত খাই যাওঁ তাৰপিছত দুপৰীয়া আমাৰ বাৰটা বজাত টি বেগ থাকে টি বেগত চাহ খামেই খাম। তাৰপিছতে আকৌ- পাছবেলা অকমান দুপৰীয়া ভাত পানী খাই পেলাই লাচ টাইমত খাই ললো খাই লৈ পেলাই আকৌ চাহ একাপ লাগেই- খোৱা পাছত নহয় আৰু দেৰিকে তাৰ পাছত ঘৰত আহি খোৱা নহয়গে আৰু- মানে হাজবেণ্ড থাকিলে খোৱা হয় হাজবেণ্ড নাথাকিলে খোৱা নহয় মানে-
অ অকলে হলে মোৰো কেতিয়াবা খাব মন নাযায় কিন্তু মইয়ো অকলে যদি। থাকো তেতিয়া তোমাৰ মানে কি হয় খাব মন নাযায় যেতিয়া তোমাৰ লগ থাকে ধৰক- তেতিয়া তোমাৰ খাবলৈ মন যায় কিন্তু অকলে হ'লে এ- নবনাও অকলে হ'লে নাখাওঁ দে তেনেকুৱা নিচিনা হৈ যায়।
মোৰ মানুহজনক উম মোৰ মানুহজনক যদি আপুনি চাহ দিয়া মিনিটৰ মূৰে মূৰে খাই থাকিব।
আমাৰো লাগে চাহ তোমাৰ লাগে মানে ঘৰত থাকিলে তাক মানে দিলে খায়ে থাকিব তেনেকুৱা- থাকিলে মানে খায়ে থাকিব নাপ
টাউনলে গ'লে এতিয়া আমাৰ এনেকুৱা হয় বজাৰ চজাৰ কৰিবলৈ গ'লে। উম
চাহ চাহ কন খাই লোৱা হয় আগত আগতে মানে চাহকন নাখালে মানে কিবা ভাল নহ নাখালে ভাল নালাগে এ সেইটোৱেই চাহেই মেইন আমাৰ চাহ ভাত
জিন্দাবাদ চাহ
সেইটোৱে যিমানেই গৰম নহক কেলে- কিছুমানে এতিয়া তোমাৰ মানে গৰম বুলিয়েই চাহ তাহ নোখোৱাকৈ মানে- থাকি যায়। কিন্তু আমাৰ নহ'ব আৰু বহুতো এতিয়া তুমি চাবাচোন তোমাৰ মানে কি হয়। যদি তুমি ফুৰিব যোৱা বহুতে ঠাণ্ডা দিয়েই থৈ দিয়ে।
উম এলাহ মানে বনোৱাটোও এলাহ মানুহৰ-
এলাহ সেইটোয়েই মানে ঠাণ্ড বহুতে বহুত- এইটো কি কয় ঠাণ্ডা দিব আৰু ঠাণ্ডা দি পেলাই থৈ দিব আৰু তোমাৰ চাহ তাহ নিদিয়ে তোমাৰ- কিন্তু আমাৰ আকৌ চাহ খোৱা মানুহ যে চাহ, অকন দিলে আমি- দিলেহে ভাল লাগে আৰু সেইদিনাখন আমি এনেকৈ- গ'লোঁ ওচৰতে ঠাণ্ডা, দিছে আৰু আহি পেলাই মোক ক'লে আমাৰ বৌজনীয়ে ক'লে হেৰি হেৰি চাহ অকণ খাই যাওঁ দেই। মই কৈছোঁ এই ব'ল হ'ব দে এতিয়া চাহ খাই থাকিলে চাৰে সাতটা বাজিলে আহি ভাত বনাব লাগিব। ওচ তে আৰু মই বোলো ব'ল যদি সিহতৰ ঘৰত দিয়ে সিহতৰ ঘৰতে খাবি ব'ল তেনেকে বুলি ক'লো তাই তাৰপিছত আৰু মানুহ ঘৰত চাহ তাহ নিদিলে নহয় ঠাণ্ডা দিলে আৰু ঠাণ্ডা দিয়ে থৈ দিলে তাৰপিছত মোক কৈছে। খালি বোলে লোকৰ ঘৰত এতিয়া চাহ চাহ দি চাহে নিদিলে বোলে ঠাণ্ডা, দি থ দিলো মই বোলো অ আমি এতিয়া ঠাণ্ডা থাকিলো আমি এতিয়া এই কেতিয়াবা ধৰ লৰা মানুহ আহিলে লৰা মানুহৰ চাহ খাব মন নৰে সিহঁতক-
নহয় আমি ঠাণ্ডা দিওঁ ঠাণ্ডা দি পেল আকৌ চাহ, দিও
অ সেইটোৱেই আৰু তোমাৰ এই অকমান ধৰা এই ল'ৰা অলপ আহিলে- অকণমান ধৰ ডেকা তেনেকুৱা মানুহ আহিলে ধৰা সিহঁতে মানে ছাৰ ইমান ইণ্টাৰেষ্ট নাথাকে ন তেনেকুৱা ল'ৰা ছোৱালী- ছোৱালী বিলাকৰ তেনেকোৱাত ধৰা ঠাণ্ডা অকণ দিলেও হৈ যায় কিন্তু তোমাৰ অলপ বয়সস্থ মানুহ আহিলে তোমাৰ ধৰা চাহকণ নাজাচিলে ভাল নালাগে সিহঁতেটো ঠাণ্ডা সেইবাক ইমান ঠাণ্ডা চাণ্ডা এইবিলাক ধৰ এইবিলাক ভাল নাপায় নাই। অ ইমান সেইটো কাৰণে ধৰা সেই বিলাক দি ভাল নালাগে আৰু এইবিলাক ইমান খোৱাটো ভালো নহয় কিন্তু
উম সেইটোৱেই অপকাৰহে কৰে লাগিলে নেমু যোচ বনাই খোৱাই ভাল।
সেইটোৱে নেমু লাগিলে নেমু এতিয়া নেমুতটো মানুহে কষ্ট হয়। চেপি থাকিব লাগে কাৰণে টান পায় মানুহে- সেইকাৰণে আৰু ধৰা একেবাৰে ঠাণ্ডা, বটল আনি থ'ব আৰু সেয়াকেই দিব আৰু কিন্তু তোমাৰ একে সেইদিনাখন মাজাৰ আনি পেলাই সেইদিনাখন আলহী সেয়া মই দিলোঁ আমাৰ ল'ৰাক কৈছোঁ মই কৈছো তুমিয়েই খাবা দেই মইাখাওঁ সেইদিনা যি বন- বনোৱা দেখাইছে গচকি গচকি মাজা বনোৱা। মাজা বনোৱা যি দেখুৱাইছে মোক-
স কেনেকৈ বনোৱা সেইবিলাক আচলতে ভাল এনেই দেখুৱাই নে কিয়েই দেখুৱাই মই বুজিয়ে নাপাওঁ।
এনেই নহয় বাৰু কথাটো সঁচা মানে কিছুমান ঠাণ্ডা সেনেকুৱাই দিয়ে। এতিয়া কল্ড ড্ৰিংকচ টো কল্ড ড্ৰিংকচ টো যিটো ঠাণ্ডা হয়। সেইটো তাৰমানে চৌদাখাৰ বহুত দিয়ে সেইটো কাৰণে আমাৰ স্বাস্থ্যৰ কাৰণে বিৰাট বেয়াটো
বেয়া সেইটোয়েইটো।
আপোনাৰ হেৰি মানে চুগা চেনিটো আৰু আপোনাৰ এই চৌদাহাৰটো।
সেইটোৱেই খাব নালাগে আচলতে আমি সেইবিলাক
উম মইতো এই বাহিৰৰ ঠাণ্ডাতটো খুব কম খাওঁ বাৰু এনেই মানে হেৰি মানে ধৰি লওক মিৰাই খাব পৰা। পানীৰ লগত সেনেকুৱা আনো বাৰু য জোচ তোচ মানে সেনেকুৱা আনে অকমান খাওঁ, আমাৰ লৰাকতো পৰাপক্ষত নোখোৱা। আৰু-
অ আমাৰ লৰাক মই সেইকাৰণে মানাই কৈছো মই কৈছো নাখাবা বেছি এয়া খালে সেইদিনাখন তাকো ভিডিঅ'- দেখাই দিছো মই কৈছোঁ তুমি ভিডিঅ চোৱা এনেকৈ কৈছো কি বাই বো সেই ভৰিৰে গচকাবিলাককে আমি খাওঁ
মাজতে আমাৰ ইয়াত শুনিছিলো ষ্টিং খাই খাই লৰা এটা মানে ভাত খাবলৈ মন নকৰা হল সদায় মানে সি স্কুললৈ আহিলে ষ্টিং এটা খায়। সদায় খাই খাই খাই ভাত খাব নোৱাৰা হল মাজতে গা বেয়া হৈ বোলে লুকাই থাকিলে ইমান বেয়া লাগিছে সৰু পোৱালি মানে সেইয়াই হেবিধ মানে
অ
সেইটো কাৰণে এইবিলাক ষ্ট্ৰিং চিষ্ট্ৰিং এইবিলাক একেবাৰে এই হেৰি চ এইবিলাক খুৱাব নালাগে।
ষ্টিংটো বহুত ডেনজাৰ বস্তু উম
এইতি ল'ৰা ছোৱালীক খাব মানাই কৰি আছেতো।
ক'ত শুনিব পোৱালে আমাৰ লৰাও বিচাৰে কিন্তু মই নিদওঁ
নিদিওঁ আমাৰ লৰাবোৰকো বাৰু নিদিওঁ ইমান নিদি মানে এ খাব বিচাৰে আগ মাজতে সি নিজে নিজ পইচা পালে দোকানৰ ওচৰতে দোকান আছে যে গুচি যায় তাৰপিছত মই বকিলো মোক কৈছোঁ এনেকৈ বোলো খোৱা বোলো একে নোখোৱাকৈ দোকান গৈ গৈ এনেকৈ পইচা পালেই খোৱা এক পইচা নিদিম তেতিয়া মছলা, তেনেকে বুলি কোৱা পৰা এতিয়া বাৰু না যায় বাৰু তেনেকৈ খোৱা দেখা নাই সেই আইও দব মানে আগতীয়াকে সেই বেছি এইবিলাক খোৱাতো ভাল কথা নহয়তো বিৰাক আৰু
নিজৰ স্বাস্থ্যতো অপকাৰ কৰি এইয়া খুলেই লগত মই এনেই পৰি আছো মা বোলৰ আৰু ইমান হেৰি তাৰ মানে কি হ'ল তাৰ আজি স্কুলত টিফিং দি পঠালো টিফিঙো নাখালে আৰু গাতটো বেয়া টিউশন গৈছে সেইকাৰণে তাক মই ইমান ফৰ্চ নকৰিলো বেয়া লাগে ন পোৱালি মানুহে এই ৰাতিপুৱা ছয় পাঁচটা চাৰে পাঁচটা মানতে উঠাই দিওঁ আগতে ছটাত উঠাইছিলো সময়তো নিমিলে এতিয়া সাতটা মানলৈ ওলাই যাবই লাগে সেইকাৰণে ৰাতিপুৱা চাৰে পাঁচটাত উঠিবলৈ পোৱালি ধেমালি নেকি কওকচোন বাৰু আৰু মানে স্কুলৰ পৰা আহি অকমান টতি বি চাব বিচাৰে শুব নিবিচাৰে আগতে শুইছিলে মই থাকিলে শে মোক ভয় কৰে তটো মাহত মইতো দিনটো নাথাকো মাহত থাকিলে মানে ল'ৰাই সেইটো ভয় নকৰে সেইণে টিভি চাই পাৰ কৰি দিয়ে তাৰ পিছত টিউচন যাব হয় পাঁচটা বজাত তাৰ পিছত আৰু আহি পেলাই মানে ভাগৰুৱা আৰু আজি টিফিন নাখালে যে সেইকাৰণে বেয়া লাগি আছে গাটো বেয়া চাগে তাৰ হনো কাহটো হৈয়ে আছে উম কাহটো হৈয়ে আছে বাৰু
কাহটো হ'লে তোমাৰ জ্বৰ যদি হয় জ্বৰটো হ'লে পুতুকতে ভালে নহয় তোমাৰ
উম আজি টিউচনৰ মাষ্টৰ গৰাকীয়েও কৈছে মানে আজি গৰমতে বোলে কোনো পোৱালি পঢ়িব মন কৰা নাই মইতো কি কৰিব আৰু পঢ়িবতো লাগিব। আমাৰ সেইয়া মোক কোৱা নাই গৰম বন্ধ মাহটো আগতেই পাৰ হৈ গ'ল। এতিয়া আমাৰ কষ্ট খাইছে পোৱালিটোৱে সটো যিটো ৰোল সটো ৰোলটো আমি মানিবই লাগিব ন এই চিষ্টমটো এক্সচেঞ্জ কৰি দিয়া হলে ভাল আছিলে ভাই স্কুলৰ সঁচাকে কৈছো।
সচাকে এতিয়া বেছি গৰম কেইটা দিনতে স্কুল যাব লাগিব।
উম।